অ কোৱা
অ' কি কৰি আছা তুমি?
এয়া এনেই বহি আছো নাই ব্যস্ত নহয় দিয়া কোৱা
মই ভাবিলো কিবা ব্যস্ত-স্যস্ত আচা নেকি অকমান ভাবিলো কথা পাতি লম। মই মানে এনেই আছিলো আৰু বেকাৰ বহ আছিলো অকনমান সেইকাৰণে ভাবিলো। তুমি বেকাৰ যদি তেনেতে কথা পাতিম নহ'লে কথা নাপাত। ফ্ৰীটো আছা নহয় তুমি থি ঠিক আছে এতিয়া এনেই তুমি ক'ব পাৰিবা নেকি মোক কিবা বস্তু জানিবলৈ বিচাৰিচো। মই আমাৰতো বাৰু একযামটো পৰীক্ষাটো শেষ হ'ল ন আমাৰ
অ',
তুমি কি পৰীক্ষা দি বিকমে না মোৰ লগত বিকমেটো দি আছিলা তুমি চাগে
অ' বিকমে দিছিলো।
বিকমত তোমাৰ মেজৰটো ক'ত আছিলে?
মোৰ মেজনটো তোমাৰ এই আ ফাইনেন্স শাখাত আছিল।
মোৰ ত বাৰু হেৰিত আছিলে একাউচত আছিলে এক্সামটো ভালে হ'ল ন তোমাৰ?
অ' ঠিকে আছে এক্জামতটো
মোৰতো বাৰু ভাল হৈছে ইমান এটা বেয়া হোৱা নাই। তুমি ক'ব পাৰিবা নেকি অ তোমাৰ হেৰি কিবা কিবা এই হেৰি আছে নে নাই এই যে পৰীক্ষাৰ পিছত মানে কিবা ফ আৰু শুনি আছিলো মই এইটোৰ কাৰণে ফোন কৰিলো আৰু ফৰিয়াল মেইন কাৰণে আৰু পৰিয়াল কৰা নে নকৰা তুমি সেইটো সুধিলা ভাবিলো আৰু মই।
পৰিয়ালটো মই নকৰিম চাগে কাৰণ শৰয়ালটো যিসকলে কৰিব মানে যিজ যিসকলে মানে শিক্ষক লাইনত যাব তেওঁলোকৰ কাৰণে ভাল হ'ব ন কৰিযাৰটো কৰাটো। কাৰণ আৰু আমাৰতো মানে শিক্ষকৰত নাযাও নহয় মই সেইকাৰণে। পৰিৰিয়াৰটো নকৰো বুলি ভাবিছো পৰিৰিয়ালটো ঠাইত মই বেলেগ কিবা। পৰীক্ষা চৰীক্ষা দিয়াৰ কাৰণে। কৰিম বুলি ভাবিছো আৰু। সেই হিচাপত মানে চাকৰি যদি পাওঁ সেই হিচাপে চেষ্টা কৰিম বুলি ভাবি আছো আৰু।
এনে কি পৰীক্ষা দিবা বুলি ভাবিছা তুমি।
আছে নহয় কিছুমান পৰীক্ষাজনে। চৰকাৰী চাকৰি ওলাই আছে। বাৰু বেংকৰ চাকৰি ওলাব বুলি ভাবিছ ন সেইবোৰ কৰিম বুলি ভাবিছিলো। সেইবোৰ কাৰ সেইবোৰ কৰিম বুলি ভাবিছিলো।
সেইটোয়ৰ বাবে কি পঢ়ি আছা নেকি তুমি।
সেইটো কাৰণে সয়া তুমি ইউটিউবতটো পাবাই ন সেইবোৰৰ কাৰণে ইউটিউবত চালিটো পোৱা যায় ন। আৰু এতিয়াাতো মানে বেংকত ওলাইছে ন এছ বি আই ওলাইছিল কেইদিন মমান আগতে কিন্তু মই বয়সৰ কাৰণে, দিব নোৱাৰো তাৰপিছত আৰু কিছুমান আহি আছে আৰ বি কিবা। তাৰ পিছত কিছুমান আহি আছে আৰু। সেইবোৰৰ কাৰণে চেষ্টা কৰিব লাগে আৰু একবাৰো দিলেই য পাই যাম সেইটো কথা নহয় ন।
সেইটোয়ে হয়তটো চেষ্টা কৰি থাকিব লাগিব এবাৰতো মানুহো। নহ একবাৰতো আবাৰে নহ'লে চেষ্টা কৰি থাকিবই লাগিব আৰু যদি নাপাবৰে এবাৰ। সেইকাৰণে আগৰ পৰা যদি আমি পঢ়ি থাকো তেন্তে আমাৰ এইটো ন মানে। হেৰি বিদ্যালয় বাঢ়িব আমাৰ তেনে ভালদৰে।
অ' তুমি কি কৰিবা বুলি ভাবিছা।
মইতো হেৰি কম্পটিভ একজাম দিম বুলি ভাবিছিলো আৰু এই যিবিলাক। হেৰি ওলাই নহয় তোমাৰ এই আৰ আৰ বি আই তাৰ পিছত আৰ আৰ বি যিটো কলা তুমি।
অ',
এইবোৰে দিম বুলি ভাবি আছিলো মই মই বাৰু এউট হয় কিন্তু বাৰু। ক'তনো একাউণ্টছৰ চি এছ। বত খৰচা য যতে। মই ভাবিছিলো চি এচ কৰিম বুলি। তাৰ পিছত চালো মই হেৰি খৰচো বহুত পৰি যায় ইমান মোৰ বাজেটতে নহয়।
সেইকাৰণে ভাবিলো নহয় কিবা বেংক লাইনতে যাম বুলি ভাবিলো আৰু।
নেকি।
তোমাক খোৱা বোৱা হ'ল নে।
নাই খোৱা বোৱা তেনেকুৱাম এতিয়ালৈকে আৰম্ভ হোৱা নাই মই দেৰিকও খাও মোৰ খাওতে আমাৰ খাওতে - খাওতে এঘাৰটা বাজি যায়।
ঘৰদা বাজি যায় ন আমি কিন্তু ইয়াতে মোটামুটি চাৰে দহটা এঘাৰটা মান বজাত আমি কিন্তু খাই লও। আমাৰ ইয়াতে বেছি দেৰিকে নাখাও মানে খালি মানে সৰি ৰাতিপুৱা হব লাগে ন।
অ, মইতো দেৰি গৈ উঠো কাৰণ এঘাৰটা বজাত। তাত খাও ন আৰু। ইমান মানে গৰম ন গৰমৰ কাৰণে কাৰেণ্টটো কেতিয়াবা উম, অহা যোৱা কৰি থাকে। তাৰ কাৰণে শতেতে বহুত দেৰি হয় য পিছত আৰু কেতিয়াবা ভ তেজো নাথাকে ভল্টেজটো আহিলে ভালদৰে আহিলে মানে শুই ফালে শান্তি পালেহে তেতিয়া মই টোপনিত যাও আৰু। ক'ব নোৱাৰি ন এতিয়া কেতিয়া ভোল্টেজটো বাঢ়ি আহে। আৰু গৰমো ইমান পৰিছে ন গৰমৰ কাৰণে থাকিব নোৱাৰা হৈছে ঘৰত।
সেইটয়েটো কথা ন সেইটোৱে
সকাৰণে মানে পঢ়িবও মন নাযায় এইবোৰ বস্তু
হেৰি কাৰেণ্ট নাথাকিলে আৰু কাৰণ ফেনৰ পৰাই তোমাৰ মানে তোমাৰ যদি ফেনটো হ লি থাকে নহয় ভেৰ পাইপ মানে কিবা গৰম বতাহ দিয়ে মানে। তেনেকুৱা লাগে আৰু ভাবছো
তেনেকুৱাই লাগি থাকে।
ইমান গৰম তাৰ পিছত আৰু তোমাৰ ফেনৰ পৰাটো যদি তোমাৰ ফেনৰ যদি গৰম বতাহটো দি থাকে তেন্তে শৰীৰটো ভাগৰি যায় আৰু মোৰ
অ',
আৰু তুমি কৰ'বাত যাম। তুম - তুমি মোক কৈ আছিলা যে তুমি কৰ'বাত যাবা বোলে মোক কৈ আছিলাচোন। সেই তাতে যোৱা বলে তুমি
অ, মেঘালয় যাম বুলি ভাবিছিলো কিন্তু এয়া দেখা নাই বৰষুণ বৰষুণৰ কাৰণে দেখা নাই ইয়াৰ মেঘালয় পৰা যিটো চেৰাপঞ্জী ৰাস্তা থাকে সেইটো তাতে পাহাৰ ভাঙি পৰিছে ৰাস্তা চাষ্টা বন্ধ হৈ আছে।
কেতিয়া দিছিলিলে তো
এতিয়া বৰ্তমান মানে যাব ইচছা নাই এনেতো কেইদিনমান আগতে হৈছে মই বাতৰিত চাইছিলো।
অ, স তুমি বৰষুণ দিনটো ভাল পোৱা নেকি?
অ, সেইটোতো ভালেই পা আৰু সেইকাৰণে মোৰ ভয় মানে এইবোৰ বৰষুণৰ কাৰণে মানে পাহাৰী এলেকাত যোৱা যোৱাৰ কাৰণে মানে ইচ্ছা যোৱা নাই এতিয়া যিহেতু কাৰণ না ক'ব নোৱাৰি ন। তেতিয়া পাহাৰৰ পৰা মাটি খহি আহি পৰে।
মই মইতো যাম বুলি ভাবিয়ে আছিলো ৰবা সেইকাৰণে কি বুলি কয় এইটো শ্বিলংৰ ফালে শ্বিলংটো বাৰু মে
অ, মইফালে শ্বিলং যাব পাৰা কিন্তু চেৰাপুঞ্জীৰ ফালে গ'লে আৰু ৰা ৰাস্তা চস্তা বন্ধ থাকিব নাই এতিয়া গৈ লাভ নাই পিছত যাবা আৰু সেইফালে
অ, এইটো যাব লাগিব আৰু মোৰ দিয়াচোন। হেৰি তুমি আৰু হেৰি কি বুলি কৈ আছিলো মই এটা কলেজৰ নাম আছিল ক'বাত নামটো পাৰিলো ৰবা জি চি আ নেকি তেনেকুৱা কিবা হয়ি আছিল এইটো জানমাৰী নে উলবাৰীত আ ছে ন
অ
স তাতে মই মানে কিবা এটা এপ্লাই কৰিছিলো মই। হেৰিৰ কাৰণে পি জি দি যি কিবা কৰ্চ আছে নেৰি কৰি কিনে সেইটো কাৰণে এপ্লাই কৰিছিলো মই
অ
আমাৰ ইয়াৰ পৰাই কিমান দূৰ ধৰণৰ মই মানে ৰংকে থাকো আৰু। ৰংগিয়াৰ পৰাাই সিফালে কিমান দূৰ হ'ব ক।
শালি খিনি জ ৰব ৰঙিয়াৰ পৰা তুমি। গুৱাহাটীত যাবা যিয়েৰে যোৱা বাছেৰে যোৱা ট্ৰেইনেৰে যোৱা তাৰ পিছত তাৰ পৰাতো ট্ৰেইনৰ লগতেটো আৰু তুমি এইয়া পল্টন বজাৰ ষ্টেচনৰ পৰা। তুমি বাছত যাব লাগিব চান্দমাৰি লৈ দূৰ আছে আৰু কিন্তু মানে সেয়া আৰু। হাইৱেৰ লগতে ন হাইৱেৰ লগতে হোৱাটো ভাল বেছি দূৰ খোজ কাঢ়িব নালাগে।
সেইটোতো ভালেই দিয়াচোন তুমি বুলে কে শুনি আছো মই মানে তুমি কিবা ই প দিছিলা বোলে কিবা ক'ত দিছিলে কাজিৰঙা নেকি তটো
কি কাজিৰঙা
অ নামটো মানে ক'ব নোৱাৰিলে আছিলো কিবা কাজিৰঙাই আছিল চাগে এইটো। কাজিৰঙালৈ গৈছিলা বোলে তুমি।
অ কাজিৰঙাতো গৈছিলো মানে এনেই চাই আহিলো আৰু মানে চবতে ফুৰিব লাগে ন। সেইেইকাৰণে কাজিৰঙা চাই আহিলো মই।
অ' মই কিবা নামতটো মানে হেৰি কনফিউজন লাগি আছিল মানে কিবা কাৰণ কিবা এটা নাম আছে ন কাৰণ এটা সেইকাৰণে নামটো মই ধৰিব পৰা নাছিলো আৰু সেইকাৰণে মোৰ মনটো বে হেৰি লাগি আছিলে আৰু।
অহ,
দুৰ্গা পূজাতটো ভাল।
মইতো দুই দুটাই ভাল পাওঁ কাৰণ দুয়োটাই ভাল লাগে দুৰ্গা পূজাত মানে এই চাৰি। চাৰিদিন ইমান মানে মানুহ ফুৰিবলৈ ওলাই সকলো বস্তু সকলোৱে মিলি জুলি একেলগে উৎসৱটো পালন কৰে সেইকাৰণে ভাল লাগে আৰু। ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী। উম, ভাল লাগে আৰু কালী পূজাও ভাল লাগে কালী পূজা ফটকাফোতে সকলোৱে
অ' ফটো ফটকা ফুটোৱা প্ৰদূষণ হয় চাগে এইটোত ন তুমি হেৰি-হেৰি ফুটোৱা কিবা ইকো ফ্ৰেণ্ডলি যিবিলাক আছে সেইটো সোধোৱা।
অ' সেইবোৰে ফুটাও কাৰণ সেইবোৰ ফুটাও কাৰণে পৰিৱেশৰো মানে ভাবো। ভাবিব লাগিব ন পৰিৱেশৰ কথাও।
এইটোৱে মই কিন্তু ইমান পতকা নুখোধা এইটো। সোলি আৰু ইকো ফ্ৰেণ্ডলি যিবিলাক হয় যিবিলাক মানে প্ৰদূষণ নহয় আৰু। সেইবোৰে ফুটাও।
ইমান প্ৰদূষণ ন তাৰপিছত আৰু আমাৰ চৰকাৰে গছ বিলাক কাটয়ে আছে। আৰু গছ নলগোৱাকে গাছ কাটি আছে। সেইটোৱেইতো মেইন সমস্যা।
সেইকাৰণে পৰিৱেশটো ভালদৰে ৰাখিব লাগিব সেই হিচাপে মানে কাম বোৰ কৰি আছো আৰু। যাতে ফটকা ফুটোৱাৰ পিছত মানে পৰিৱেশটো একো আঘাত ন আঘাত নহয়। সকলোকে সেইবোৰে বুজাই আছো ইহতে সৰু ল'ৰা ছোৱালও মানে ফটকা ফুটাই ন তেওঁলোকেতো বুজি নাপায় তেওঁলোকে। ক মানে শিকাই আছো আৰু। শিকাব লাগে যে তোমালোকে এইটো নুফুতাবা ফুটালে আৰু পৰিৱেশো নষ্ট হয়। তুমাৰ ইক ইক' ফ্ৰেণ্ডলি ফুটোৱা কমকৈ ফুটোৱা। আলতে পৰিৱেশটো ৰক্ষা কৰা। এইবোৰ বস্তু শিকাব লাগে আৰু সৰু ল'ৰা ছোৱালী সকলক।
স তুমি উ অকমান অংক দক্ষ নেকি তুমি পাৰা নেকি অংক বিলাক কৰিবলৈ ম মানে ইমান নোৱাৰো আৰু অংক কৰিবলৈ।
অ, কেতিয়া কৰিব পাৰো আৰু মানে ভাল লাগে আৰু। কৰি ফালে যিটো বস্তু ভাল লাগে সেইটো সকলোৱে ভাল লাগিব ন পাৰিব ন সেইকাৰণে এটা মানে আগ্ৰহ আছে সেইফালে।
অংকটো তুমি কিমান ক্লাছলৈ কৰিব পাৰা মোটামুটি? মই কিন্তু বাৰু প্ৰায় ক্লাছ ফাইভৰ লকে বাৰু তাৰপিছত নোৱাৰো মই কৰিব চেষ্টা কৰিছিলো বাৰু। এবাৰ কৰাবলৈ মই ভাইটিয়ে কিন্তু নোৱাৰিলোৱে আৰু
অ, মই কৰো মই অ বৰ্তমান মই ক্লাছভেন ক্লাছ চছেভেনৰ এটা কৰিঢ় আছো। সহজে পাই আছো। মানে এইটো যিহেতু সহজ পাই আছো ওপৰৰ কছ গিলও পাৰিম কিন্তু চোৱা নাই মই সেইবোৰ চাম পাবি নেকি সেইবোৰ চালে-
উম পাৰিবা লাগিব কিন্তু মই নোৱাৰিলোয়ে মানে বহুত টান লাগে এইটো। তাতে কিবা হেৰি আছে ন কিবা জেমেট্ৰি চেমেট আছে কিবা হেৰি প্লাছ মই অংক বিলাক ইমান বুজি নাপাওঁ মানে সেইকাৰণে।
অ, মোৰো মোৰ ভাল লাগে গণিত চাবজেক্টো সেইকাৰণে সেইটো বস্তু ভাল লাগে যিটো ভালে লাগে নকৰি পালে সেইকাৰণে কৰি আছো আৰু।
আমি কেতিয়াবা লগ কৰিম যে তোমাৰ লগত হেৰি পিজ্জা খোৱাৰতে কথা আছিল ন পিজ্জা খাম দিয়া কেতিয়াবা দিয়া।